অ', অ শুনা পাইছা, আহ কি কৰিছা?
আছো এনাই।
অ' ক'ত আছা এতিয়া।
হ'ব দে।
ৰুমত মানে জাগা ক'ত আছা?
লংকেশ্বৰ।
লংকেশ্বৰত থকা এতিয়া?
উম।
ঠিকেই মইও এতিয়া ঘৰতে আছো ৰ।
ঘৰত গৈছা নেকি?
উম ঘৰতে আছো, যাম বুলি ভাবি আছিলো গুৱাহাটীৰ ফালে।
উম।
এ অলপ কাম চাম বিচাৰিম আৰু জব তব এনেকে। পিছে হেৰি সেয়াই আৰু পাছ কৰাও বহুত দিন হ'ল। ত ডিগ্ৰী ছিগ্ৰী বাকী তই কি কৰি আছ এতিয়া?
ময়ো এই কাম বিচাৰি আছো পোৱা নাই এতিয়া লৈকে।
অ '। আই ঠিকে আছে। এই এইটো এইটো খবৰটো গ'ম পালি না। মানে এই ক্ৰট এপটোত যে মানে কুণাল চাওক যে সেই বনালা
অ', অ, গ'ম পাইছো।
এ কি গ'ম পাইছা এইটো?
হোৱাটছআপ অঁ হোৱাটছআপৰ হেৰি মটো এতিয়া
অ' মানে হোৱাটছএপৰ চিঅ' বনালা আৰু মানে তোৰ মেটাত মা মেটাই মানে নাইন হাণ্ড্ৰেড নশ মিলিয়ন টকা মানে হেৰি কৰিছে আৰু দিছি মানে ক্ৰেড'ক। আৰু মানে বিশ পাৰ্চেন্ট ষ্টেক লৈছে আৰু ক্ৰেডত।
উম,
ত' সেই বস্তুটো ভাল বুলি সেই বস্তুটো ভাল বুলি ভাবা নে বেয়া বুলি ভাবা মেটাই যে কিনলা মানে কে্ৰডক।
কি বুলি কওঁ এইগিলা আৰু বেলেগ হেৰি বেয়া নহয়।
হম।
খালি মানে হোৱাটছআপত এতিয়া যি চলি আছে আৰু মই ভাবো এইটো মানে ঠ হ নাই আৰু স এপ চলাই যে।
উওম উওম।
উম
মানে মোৰ মতে মানে এই মানে বস্তুগিলা মানে ভাল হোৱা নাই মানে কিয় মানে তোৰ গভাৰমেন্ট মানে আমাৰ ভাৰত চৰকাৰে মানে কি কৰিছিল এই যিগিলা ষ্টাৰ্ট আপ গিলাক কি আৰ্লিষ্ট ম একদম প্ৰথম ষ্টেজত মানে কি সহায় কৰে ন! যাতে মানে মানে অলপ মাৰ্কেটতটো অলপ ল'ব পাৰি অলপ মানে বি বৃদ্ধি হব পাৰে বস্তুটো।
উম।
ত' তাৰ পিছত জতা মানে অলপমান ডাঙৰ হয় মানে বস্তুটো ডাঙৰ হোৱাৰ পিছত কি কৰে আমাৰ ইণ্ডিয়ান মানে ভাৰতৰ মানে ষ্টাৰ্ট আপ কেইটাই ষ্টেক গিলা বিকি দেই মানে বাহিৰত।
সেইটো কৰিব লাগিব ন ফানণ্ডিং মানে বাহিৰৰ গিলা পৰাই ফানণ্ডিং বহুত পায়।
এনে ফাণ্ডিং
আমাৰ মানে এইটো ইণ্ডিয়ান ভাৰতীয় অৰিজিনৰ মানে ইমান নাই। সেইটো এমাউণ্টত পইচা দিবে নোৱাৰে এক্চেলি।
উম।
সেইকাৰণে বাহিৰৰ গচ বিচাৰে আৰু ফাউণ্ডাৰ গলে।
আহ সেইটো হয় কিন্তু মানে তোৰ এই ইমান ডাঙৰ ডাঙৰ ষ্টেক বিকি দিয়াৰ পিছত মানে কি হয় যিটো মানে কোম্পানীটোৰ মানে মেক্সিমাম মানে বেছিভাগ পাৱাৰটো মানে সেই ফৰেইন আমাৰ বাহিৰৰ কোম্পানীৰ গুচি যায় গুচি গেলি মানে আমাৰ যিবিলাক মানে মানে আমাৰ যিবিলাক তথ্য ডাটা এইবিলাকত মানে বহুত সেই পৰে আৰু প্ৰভাৱ পৰে আৰু বস্তুটো। কাৰণ উম, ইতা মানে কৈ আছে মানে ক্ৰেড এপটোত মানে তোৰ ওৱান পইন্ট এক দশমিক পাঁচ কৰৰ মানে আমাৰ ভাৰতীয় মানুহ আছে আৰু। আৰু তাতে মানে মেইন মানে একদম ইম্পৰ্টেণ্ট মানুহখিনিয়ে আছে মানে তাতে ক্ৰেড এপটোত। যিগিলা মানুহ ধনী আৰু সেইগিলাখানহে মানে ক্ৰেডটো ইউজ কৰে বেছি মানে। হাই ইনকাম মানুহখিনি আৰু ত তাৰে যদি ডাটা যদি গছি যায় আৰু সিহতৰ হাতত মানে ফাইনেঞ্চিয়েল অৰ্থনৈতিক জনাটো চিট বুলি ক ফাইনেিয়েল চিতটো তেতিয়া মানে বেয়াকে ইউছ কৰাৰ মানে চানটো থাকে মানে অ'। সেইটো কাৰণত মানে অলপ বেয়া আৰু মানে বাহিৰৰ কোম্পানী মানে অলপ ইমান ডাঙৰ সেইত মানে কিনি ললি আৰু বস্তুগিলা।
অঁ', সেইটো হয় অলপ ডিমেৰিট আছে।
উম। কিন্তু সেই মেৰিটটো সেয়ে আৰু যে মানে ফৰেইন ডিপ'জিট বেছিয়ে আহিব মানে পইচাটো। টো মানে,
অ,
এফ ডি আইটো মানে ইণ্ডিয়াত মানে বেছিকৈ আহি যায়। আহি গেলি দেশোৰে ভাল হয় আৰু।
অও,
অ,
আৰু কিবা এটা কফি কোম্পেনীও আছিল নেকি?
কুণাল চাহৰ?
অ,
কফি কোম্পানী? উম,
কি বুলি এই যেনে ষ্টাৰ
অ, অ, অ, মই কিন্তু শুনা নাই দেই চাও ৰচন। কুণাল শাহ ত ইতিয়া মানে অ কুণাল চওক মানে হোৱাটছএপৰ চি অ বনোৱাৰ ৰিজনটো মানে এইটো। মানে হোৱাটছএপটো মানে কমাৰ্চিয়েলাইজ কৰিব আৰু মানে অকল বাণিজ্যিক সেই কৰব বস্তু
অ, অ, অলপ, অলপ দেখা পাই যে। হোৱাটছএপৰ বহুত ইউজাৰ বহুত না।
ইউজাৰ ইউজাৰ মানে গ্ল'বেল লেভেলত আৰু ইণ্ডিয়াত বিশেষকে মানে বহুত বেছি।
উম,
ত হোৱাৰ কাৰণে মানে মেইনলি মানে মেটাৰ মানে প্ৰব্লেমটো হ'ল যে, পইচাটো অ, যিটো ট্ৰেনজেকচনটো হয় মানে সেইটো মানে হোৱাত হোৱাটচএপত যোনটো সটো ইউ পি আইটো আছে সেইটোত মানে নহয় ইমান। নহবা কাৰণে মানে তোৰ, কুণাল চাহক কৈছো যে মানে এনেকা এটা চিষ্টেম বনাই দিয়ে আৰু য'ত মানে ইণ্ডিয়ান মানুহখিনিয়েই বেছিকৈ ইউজ কৰে হোৱাটছএপটো।
উম,
ত'সেয়াই আৰু, বাকি এই ষ্টাৰচিপ ন আহিলি ভাল হয়
অ, এপাৰ আছিল কি আছিল জহৰ বা ইণ্ডিয়ান কোম্পানীয়ে, বুলি শুনিছে চাগে?
ভাৰত পে শুনিছোঁ এইটো ভাৰতৰ মানে আমাৰ ইণ্ডিয়াৰে এইটো লোকেল হয়।
এই মেচজিং এপ টাইপ আৰু আ,
অ, অ, অ, অ, শুনিছোঁ, শুনিছোঁ, শুনিছোঁ,
অ, এইটো অলপ পপুলাৰিটি পাইছিল পাছত
কিন্ত উম মানে এইগিলা এপত মানে, এই পপুলাৰীটো পাবাৰ কাৰণে মানে এটা ডাঙৰ লেভেলৰ মানে কেপিটেল ইনফিউজ হব লাগিব। তেতিয়াহ মানে আমাৰ ইণ্ডিয়া খান বহুত ডাঙাৰ ন ইতা ইতা ৰ আমি এটা এপ বনালোঁ এপটো বনালি মানে, আমি অকল দুইহেজাৰ এ হেজাৰ মানুহে আমি ল'ব পাৰিম। যদি আমি গোটাই অসম খান বা গোটাই ভাৰত খান যদি ল'ব লাগে এটা ডাঙৰ এমাউণ্টৰ এটা পইচা লাগিব কেপিটেল। আৰু সেই কেপিটেলটো নাপায় মানে নাপোৱা কাৰণে মানে মানে যদি ভাল এপো হয় মানে তই যিটো ক'লি আৰা না কিবা এইটো এইবিলাক বস্তু মানে অ অ এইবিলাক বস্তু মানে ইমান মানে বাৰবা নৰে মানে মেটা চেটা এটা মানে অলৰেডি মানে একজিষ্টিং এপ না পইচা বহুত আছে
পইচা বহুত আছে তাতে খৰচ কৰিব পৰা যত জনা লাগে
সেইয়ে বস্তুটো ইদা যেনকে মানে এই মন'পলি চলা বুলি যে কয়তিা জিঅ'ৰ তটো মন'পলি টাইপ চলি আছে বস্তুতটো ৰিলায়ন্স ইণ্ডষ্ট্ৰি এইটো আৰু বস্তুটো বাকী ষ্টাৰশ্বিপ গাল নে নাই ব ষ্টাৰশ্বিপৰ খবৰ বহুত দিন পোৱা নাই
লাষ্ট সেই হ'ল চাগে জুনত লঞ্চ আছিল নেকি
অ
ল্লাছ চাৰিটো
মানে বস্তুতটো চাকচেচফুল হ'ল না মানে ন আৰু মানে
চাকচেচফুলেই হৈছে হেৰিত কি আছিল এই লেণ্ডিঙত আহ ব্লাষ্ট হৈছিল সেইটো মানে সিহঁতে ইচ্ছা কৰি মানে কিছুমান আছে না নিজে কৰ সিহতে সেইটো হয়নেে নাই মই গম নাপাম
আচ্ছা আচ্ছা অ মানে আগতে মানে বস্তুটো ভুলতটো কৰি লয় যাতে মানে ৰিয়েল মিচনত মানে
অ মানে সেই থাকে ধৰ তৰ কিছুমান তোৰ মেজাৰছ থাকে ত সেইগিলা যদি ফ'ল' নহ'ব সেইটো সিহঁতে নিজেই ব্লাছ কৰাই দিয়ে আৰু সতে
অঁ
প্ৰব্লেম নহয় আৰু
উম উম উম অহ এ কিন্তু মানে দিন লাগবই আৰু যিটো মানে ইলন মাছকে মানে যি মানে বহুত এই যোনটো স্পেচৰ যোনটো বস্তুটো মানে তাৰ মানে যোনটো আমাৰ আৰ্টেমিচটোৱে দুহেজাৰ ছাব্বিশতে মানুহ পঠাম বুলি কৈছিল প্ৰথমতে জুনত কিন্তু কতনো ফাৰ্ষ্ট ইটা অৰবিধ হকে নিলা মানুহ
উন নেক্সট চভেলে ন
টুৱেণ্টি চেভেনত মানে টুৱেন্টি চেভেনত কি মানুহ নিব নেকি
উম
মানুহ মানে মাৰ্চত নামাবো
মাৰ্চত নহয় চন্দ্ৰত
অ চৰি চৰি মাৰ্চত নহয় চন্দ্ৰত অ অ অ আৰ্টমিছ থ্ৰী টু আৰ্টমিছ থ্ৰী টু অ মানুহ চিলেক্ট কৰিছে সিদিনা পালো বাৰু
উম
চালন অ বাকী নিউৰালিংকৰ কিবা খবৰ পাইছা নেকি নিউৰালিংকটো যে চলি আছিল
নাই নাই সেইটো খবৰ নাই
উম
এইটো এনেকে ফল পৰা নাযায়
সেয়ে কৰা আৰু ষ্টাৰশ্বিপটোৱে কৰা মোৰ ষ্টাৰশ্বিপটোোৱে মানে এৰি দিয়া গল
উম
এ বিজি হলো আৰু ইতা সেইটো কাৰণত
উম কিবা কৰি আছ না
হা
কিবা কৰি আছ নে ন একজামৰে প্ৰিপেয়াৰ
কৰি মানে এই চাকৰি তাকৰিৰ কাৰণে মানে পঢ়ি আছো মানে এটা মানে স্থায়ী মানে নিযুক্তিটো এতিয়া বিচাৰি আছো আৰু আমাৰ ভাৰতত যিহেতু মানে যোনটো স্ক'পটো মানে মানে বহুত কম মানে প্ৰাইভেট চেক্টৰত মানে আৰু মানুহক মানে বহুত বেয়াকে খটায় মানে। সেইটো এটা মানে হিউমেন আমাৰ যিটো মানুহ ৰিচৰ্চটো সেইটো বহুত বেয়াকে খতাই। কিন্তু মানে মই ভাবোঁ আৰু যে গভাৰমেণ্ট যিটো ছেক্টৰটোত তাত মানে হয় বাৰু গ্ৰ' কৰাৰ মানে বিকাশ হোৱাৰ চান্সটো বহুত কম কিন্তু মানে তথাপি আৰাম বুলি নকওঁ। অলপ মানুহক মানুহ হিচাপে হেই কৰে আৰু বস্তুতটো। প্ৰাইভেট চেক্টৰটো অলপ টান আছে মানে ভাল ভালো আছে বাৰু। কিছুমান ক্ষেত্ৰত প্ৰাইভেট চেক্টৰ ভাল আছে।
উম।
সে আৰু ভাবি আছো আৰু কিবাকে এটা ল'ব আৰু দে হ'ব দে নহ'লে পিছত পাতিম আৰু।
দে দে আহিলি ফোন কৰিবি গুৱাহাটী।